হেল্লো'
অ নমস্কাৰ দাদা কেনে আছে আছো মই ভালে আছো। আপুনি?
মই আছো ভালেই আছো। মই মানে এই বজাৰত আহিলো।
কোন বজাত।
মোৰ মানে এই যে যিটো দোকান কৰো তাতে আহিলো
কোৱা পিছে
পিছে কওক কি কৰি আছে তেনেহলে আপুনি? শুই আছে?
উম।
অ আজি কেইটাত উঠিছে তুপনিৰ পৰা?
পাঁচ টাত
পাঁচটাত উঠিছে অ
উম।
কি খাইছে পুৱাতে কি খালে?
পোৱাতে খালো ভাত
এতিয়া?
এতিয়া ভাত আৰু সৰু মাছ।
অ
মানে মই অলপ দু দু অ অ মই মাছটো মানে কি মোৰ দৈনন্দিন জীৱনৰ এটা আহ অংশ হিচাপে লৈ লৈছো মই।
হয় নেকি? নিজে মাৰে?
মেক্সিমাম সময়ত মই এ নিজে মাৰি খাওঁ।
আচ্ছা আচ্ছা তেনেহ'লেতো ভাল কথা।
উম। তাৰমানে পাৰিলে আপুনি তেনেকুৱা কৰিব। দৈনন্দিন জীৱনত কিবা নহয় কিবা এটা কৈ যোগ কৰিব তেনেহলে আপোনাৰে ভাল হ'ব।
অ
ঘৰত বনোৱা শাক পাচলি খাব। নিজে অলপ কষ্ট কৰি মাছ মাৰি খাব। আহ তেনেহ'লে আপোনাৰে ভাল হ'ব।
হয় মাছ মাংসটো মাছটো একচলি নিজে মাৰি খাব লাগে। আৰু এতিয়া যে আপোনাৰ এই যে চালানি মাছ বৰফ দি আনে এইবিলাকতো বহুত মেডিচিন কিবা কিবি থাকে না প্ৰয়জন হৈ যায় সেইবিলাক।
এইবোৰ নাখাওঁ মই।
তেনেহলে আপোনাৰ স্বাস্থ্যটো ভালেই আছে দেখোন।
নাই মোৰ বেমাৰ আজাৰ। তাৰমানে হঠাৎকৈ এটা বেমাৰ হৈছিল দুই বছৰৰ আগত। তাৰপিছত মই মোৰ দৈনন্দিন জীৱনত কিছুমান বস্তু পৰিৱৰ্তন কৰি লৈছিলো। তাৰ ফৰা মই এতিয়া একদম
অ ভাল পাইছে না উম। ভাল কথা। উম।
ফ্ৰীজৰ পানী খাই দাঁতৰ কিবা সমস্যা হৈছিল।
আৰু এটা এটা কথা মনত পৰি গলো দাদা। তাৰ মানে আপোনাৰ ঘৰৰ ওচৰত- যদি কিবা মানে জংঘল গাটা হৈ থাকে সেইবিলাক চাফা কৰি দিব কিয়নো- কালি আমাৰ তাতে এজন- সাপে কামুৰিছে হা সেইটোও সচ- হস্পিটেল গৈছিলো তাতে যাই দেখো আৰু এখন এজনক কামুৰিছে।
পিছত মানুহজন বাচিল নে মৰিল?
মানুহজন আছে বাচি আছে মেডিচিন দিছে আগতে মানে কি কৰিছে- মানে কামৰ মানে পিছত মানে এই কিবা কুবলেছ থুবলেছ ধৰিছিল।
সেইটো সেইটো সেইটো হ'ল গাঁৱলীয়া অঞ্চলত এটা অন্ধবিশ্বাস।
হয় হয় হয় এইটো আমাক দূৰ কৰিব লাগিব আগতে।
উম।
এইটো তাৰপিছত- লগৰ লগত কিবা হয় না নহয় না ৰিয়েকচনটো লগে লগে নাপায় না।
উম উম।
ভাবিছে অ ভাল হৈ গৈছে। আমি একো কৰা নাই- হস্পিতলতো যোৱা নাই। পিছে- সন্ধিয়া সময়ত মানে একদম- শৰীৰটো দুৰ্বল হৈ আছে বোলে আৰু একদম অসুস্থ অসুস্থ ভাপ-
এই সেই সাপে কটা ৰোগীজন। আপনি এটা এটা এটা বস্তু কৈ দিব মানে ভুলত- এসপ্তাহৰ ভিতৰত তাক কোনো মাছ মাংস খাব নিদিব হা।
এইটো ভুলটো নিদিব সেইটো খালে খুব বেয়া হৈ যাব।
হয়।
মাছ মাংসৰ কথা কৈছো মই এইটো ভুলতো নাখাব খাব নিদিব তাক কৈ দিব।
অ সেই-
উম নাই নাই সেইটো খালে বিষটো আকৌ কিবা- আহ মানে বেছি হয় বুলি মই শুনা পাইছিলো।
অ আচ্ছা অ। পিছত ডক্তৰে দিছে এণ্টিবায়টিক কিবা ইনজেকশচন মাৰি দিছে এইটোৱে কৈছে যে একো ভয় নাই- এতিয়া তথাপিও তিনদিন থাকিব লাগিব।
উম উম। কোন হস্পিটেলত গৈছিল?
এইটো আমাৰ ইয়াতে হাবুবিল চিভিল হস্পিতেল। বুচাই আছে আছে এতিয়া পোৱা মানে ৰা- খিছে।
আচ্ছা আগতে নাছিল আগত আমাৰ ইয়াত কোনো সাপে কামুৰিলো ৱেষ্ট বেংগলত- যাব লাগিছিল আলিপুৰ যাব লাগিছিল।
আগতে নাছিল কিন্তু এতিয়া লাগিছে।
ভাল হৈছে আৰু আপুনি মানে ভাল এটা পৰামৰ্শ দিলে মোক যে ঘৰৰ ওচৰে পাজৰে- জংঘলসমূহ চাফ কৰিব লাগে হয় সেইটো সঁচা কথা। জংঘলসমূহ পৰিষ্কাৰ কৰিব লাগে আৰু- লৰা ছোৱালীক এ বিশেষকৈ এই সময়ত মানে বাহিৰত যাবই দিব নালাগে।
হ'য়, আপোনাৰ ছোৱালীটো, ছোৱালী আছে না?
আছে এজনী।
এইটো বাহিৰত কিবা -কিবি খেলি থাকে না।
অ, না মই সেইটো কৰি আছো, লুডু কিনি দিছো। এইটো মোৰ অঁ--ঘৈনিয়েকক, অঁ--ইহঁতে দুজনে ভোত সি বহি লুডু খেলে, মই ৱাৰণিং দি দিছো ঘৰত।
ঠিকেই আছে। সেইপিনে অলপ লক্ষ্য ৰাখিব। উম চিইহ পিছে আজি, প-সন্ধিয়া কি প্লানিং আছে?
সন্ধিয়াৰ। প্লানিং বোলোতে, তাৰমানে ঘৰৰ ওচৰতে এটা মেলা আহিছে ত'।
ওঁহ
অঁ, সন্ধিয়া তাত অলপ ফুৰিব যাম বুলি ভাবিছো।
অ, মেলাত গৈ কি কি খাবা? খাব আপুনি?
হাঁ মেলাত গৈতো মই একো নাখাওঁ। বজাৰৰ কোনো বস্তু মই নাখাওঁ। যদি খাৱ অতিৰিক্ত যে কুঁহিয়াৰ যে আছে, কুঁহিয়াৰৰ। যিটো ৰস হয় সেইটো খাওঁ আৰু আপোনাৰ কি কয় এই যে এ আৰু এটা বস্তু যে আছে। কি কয় এইটোক? উম, পাহৰি গ'লো নাম খিনি মই। আঁহ নামটো হ'য়, কিবা এটা বস্তু আছে আৰু অঁ ৰঙা চাহ, ৰঙা চাহ। ৰ্‌ ৰঙা চাহ। ইয়াৰ বাহিৰে মই নাখাওঁ। শৰীৰৰ যত্ন লাগি আঁ আঁ ৰাখ খিব লাগিব।
ন্‌ আপোনাৰ যিটো কৈছে কুঁহিয়াৰ ৰস ন্‌। এইটো এতিয়া একদম ভাল কথা কৈছে। আপুনি এইটোৱে খাই থাক খাব মানে আজে -বাজে বস্তু খালে কি হ'য় আপোনাৰ এই বেমাৰ -আজাৰটো হ'য়েই আৰু গৰমতটো অঁ, মানুহ অসুস্থ সোনকালে হ'য় আৰু। বুজি পাইছা না? সেইবাবে আমি কুহিয়া ৰসটো যদি খাই থাকো তেনেহ'লে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু বেমাৰ- আজাৰো কম হ'ব।
হয়
মেলাত কিবা দেখাত তেনেকুৱা কিবা আছে নেকি?
আছে বুলি অঁ শুনা পালো। চাৰ্কাছ আছে। আৰু এই যে সৰু ল'ৰা -ছোৱালীৰ কাৰণে কিবা, ড্ৰাগন যিটো টেণ্ড সেইটো আছে। আৰু কিবা- কিবি আছে মানে বজাৰ আছে কিবা দোকান- চোকান দিছে আৰু। এইবোৰেই।
তাত, খাবলগীয়া কিবা নাই না? মানে, আমাৰ হেঁহ যেনেকৈ আমি সাধাৰণতে বজাৰত পাওঁ। সেইবিলাক বাদ দি, বেলেগ কিবা ধৰণৰ খোৱা বস্তু
আছে, আছে, আছে, ঐ যে কি বুলি কয় বেলপুৰি। তাৰপিছত পিঠা, পিঠা এটা আছে স্পিচিয়েল পিঠা। আৰু আছে আপোনাৰ, ঐ এগ ৰোল চাওমিন। মমহ, তাৰপিছত পাস্তা, এইবোৰটো মই নাখাওঁ।
অঁ
এইবোৰ আছে।
পোৱা যায় ন?
ওঁম।
অ থিক আছে বাৱ পিছে
কি কলা দাদা
অ ফুৰিবলৈ কবাত যাব নেকি আপুনি মানে দুই এদিনৰ ভিতৰত ক'ত বা
অ দুই এদিনৰ ভিতৰত নাযাম, ছোৱালীৰ পৰীক্ষা হৈ আছে তো পৰীক্ষা শেষ হোৱাৰ পিছত ভাবিছোঁ যাম কতবা ফুৰিব একেলগে
পৰিয়ালৰ সকলো লোকক একেলগে লৈ অলপ ফুৰিব যাম। আকৌ বৰষুণ হৈ আছে না যেতিয়া দিন অলপ পৰিস্কাৰ হৈ যাব ফৰকাল আহিলে ফৰকাল হৈ যাব খায় বৈ শদিয়ালৈ যাম বেছি দূৰত নাযাম দু খীয়া মানুহ না ইমান পইচা পাতিও নাই। এ ওচৰে পাজৰে কোনোবা এটা ভাল ঠাইত যাম গা পা ধুই আহিম একেলগে অলপ হোটেলত কিবা কিবি খাম বচ এইখিনিয়ে আৰু
ওচৰে পাজৰে কিবা ৱাটাৰ পাৰ্ক আছে নেকি ইয়াতে
ওচৰে পাঁজৰে বোলোতে টো আছে এটা আছে যে ৰাইমনা নেচনেল পাৰ্ক যিটো আছে তাতো তাতো বেছ এ তাত গ'লে এ বেয়া নহ'ব মানে তাত অ ৱাটাৰ পাৰ্কো আছে আৰু লগতে আপোনাৰ হাবি বন বহুত আছে দেখা তাত এটা আচৰিত বস্তু দেখিব লগা আছে সোণালী বান্দৰ যিটো কয় আহ সেইটো পাব আৰু হয় হয় মই নিজে চাইছোঁ আৰু তাত চৌধুৰী ঘাট বুলি এটা ঠাই আছে তাত মানে গা ধুওৱা আৰু খুব ভাল একদম পান তাৰ পানীখিনি একদম ঠাণ্ডা
হয় তিনিটা বস্তুয়ে আমি চাব পাৰিম তেনেহলে
উম উম উম
এটা আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক আৰু এটা হ'ল আপোনাৰ ৱাটাৰ পাৰ্ক
উম
এ আপনি কি কৰিলে চৌধৰী ঘাট ন
হা চৌধুৰী ঘাট এইটো ঐ যে আমাৰ য শংকক নদী আছে
হা হা অহ
এই নদী একদম মানে তাৰ পানীখিনি ইমান ঠাণ্ডা বৰফৰ দৰে
আৰু পানীৰ কি পৰিষ্কাৰ না লেতেৰা হৈ আছে আচ্ছা আচ্ছা উম ঠিকেই আছে তেনেহ'লে
পিছে আপুনি এটা কাম কৰিব উম সন্ধিয়াত আহিব মেলাত ময়ো যাম লগ পাম আৰু পৰিয়াল সম্পৰ্কে কিবা কিবি বা দৈনন্দিন জীৱন সম্পৰ্কে কিবা কিবি মানে সজহ সজাগতামূলক কিবা কিবি প্ৰয়োজন হ হৈ গ'ল আৰু অঁ তই একেলগে বহি অঁ একেলগে বহি কিবা এটা ভাল এটা বস্তু যদি আমি আলোচনা কৰি সেইটো এ মানে প্ৰয়াস কৰিব পাৰো টো ভাল হ'ব আৰু
অ একদম ঠিক কথা কৈছা, এ সজাগতা আমাৰ আনিবই লাগিব।
নহ'লে আহিব ৰঙা চাহ খাম একাপকৈ। ঠিক আছে, অঁ ঠিক আছে অঁ
তেনেহলে দাদা
আ
অঁ!